হেল্ল'। অ' তোমালোকে, এই ঘৰতে আছোঁ। খেতি-বাতি কৰিছিলা নেকি তোমালোকে?
হা
খেতি-বাতি কৰিছিলা নেকি?
খেতি-বাতি নকৰা?
নকৰোঁ।
কিয়?
এনেই
উম, অলপ চলপ কৰিব লাগে নিজৰ কাৰণে, নিজৰ খোৱাৰ কাৰণে।
মাজে-মাজে কৰোঁ।
উম।
তুমি কৰা।
বেছি নকৰোঁ অলপ চলপ।
অ', মইয়ো তেনেকুৱাই।
উম।
তোমালোকৰ ঘৰত গছ-গছনি আছে?
আছে, বিভিন্ন ধৰণৰ গছ-গছনি আছে।
উম, কি কি গছ আছে?
অ' আম গছ, কঠাল গছ, তামোলেৰ গছ। নাৰিকলৰ
অ'।
নেমুৰ গছ। আৰু বিভিন্ন ধৰণৰ গছ গছনিয়ে
অ আমাৰ ঘৰততো আছে তোমাৰ আম গছ আছে আছে কঁঠাল লিচু আছে আৰু বেলেগ তোমাৰ বেলেগ কঠ চাত সেইবিলাকৰ গছো আছে গছ গছনি অ থকাটো ভাল তমাৰ ফল মূলো দিয়ে বলে চাউ দিয়ে অকসিজেনৰ কাৰণে ভাল
ভাল ভাল
অ গৰমো কম থাকে
উম
আৰু য'ত গছ গছনি নাই তাত চাবা গৰমো বহুত বেছি থাকে
হয় সেইটো গছ গছনি থকাতটো ভাল
অ গছ গছনি ৰুব লাগে কিন্তু আজিকালি বহুত মানুহে খালি গছ গছ কাটি থাকে সেইকাৰণে গছ গছনি কাটিব নালাগে বেছিকৈ ৰুবহে লাগে
উম
ঠিক আছে হ'ব
হ'ব তেতিয়াহলে হা
অ অ